উম।
কি কৰিছ?
আছো এনেই ৰাস্তা ফালে বহি।
ভাত খালি?
উম, এইমাত্ৰ খাই আহিছোঁ।
কি বনালে ভাত?
ভাত এ ভাত বনাইছে আৰু দিনৰ ভাত আছিলে তাকে খালো, হেৰি তে টেঙা তৰকাৰী বনাইছিলে।
উম।
তই?
আমাৰ ভাত হোৱাই নাই। দেৰি হ'ব। ময়ো আছোঁ তাতে ওলাই গৰম দিছে ন' আজি বহুত। চাহ খাই আ
মই গৰম ভা
উম, ভাতটো গৰম আছিলে যে খাই দিলো যে এতিয়াও মানে বাটত আছো যদিও বহুত গৰম। লাগি আছে।
মোৰ দিনত তেনেকুৱা হ'ল।
উম।
মই লৰালৰিকে ভাত খাই ছাগলীৰ ওচৰলৈ গুচি গ'লো, গৰমে গৰমে।
উম। উম।
আজি বতাহ মাৰি আছে কিন্তু ইমান গৰম লাগিছে হলেও।
এতিয়া আকৌ ইয়াতো বতাহ অকণ মাৰি আছে দেই।
ক'ত?
ইয়াত ৰাস্তাত মানে।
উম। মা ডিম আনিছে আজি।
হম?
আমাৰ জি ডিম আনিছে। ডিম।
আমাৰ যিহে বনালে আৰু মই খাবই নোৱাৰিলো, কুকুৰক দি দিলো চব।
উম।
এইফালে। বানপানী হৈছে না, মানে বহুত জ্বালা হৈ গৈছে আমাৰ ফালে মানে।
ক'ত বানপানী হৈছে?
আমাৰ ইফালে ব্ৰহ্মপুত্ৰ নদী পানী বাঢ়িছে
চাপৰিফালে
উম
উম গৰু চৰু দিব পাৰিছে নে নাই
সেয়াই গৰু ছাগলী মানে বহুত জেমেলা হৈ গৈছে
উম উম
মানুহে খেতি কৰিব মানে কি মানে বহুত দিগদাৰ আৰু। এফালৰ পৰা ভালো হয় এফালৰ পৰা বেয়া। হয়। খেতি কৰিব কাৰণে ধৰ পলসুৱা মাটিতো মানে খাৰ কৰি থৈ যায়। গৰু ছাগলী ধৰ দিগদাৰ হয়।
অঁ, সাৰ প্ৰয়োজনীয় পানী হ'লে খেতিটো ভাল হয় তেতিয়া।
উম এইটো সাৰ হ'লে মানে আৰু হেৰি কি বুলি কয় ন সেইটো কিনি আনি সাৰটো নামাৰিলেও হ'ল ৰাসায়নিক সাৰটো।
উম আমাৰো জানৰ জান এটা আছে যে মোৰ মাটিত দেখিছে
উম
এইটো সেইটো পানী বাঢ়িলেও আমাৰ মাটিত সোমাই নহয় পানী
ইমান টানী বাঢ়েনে সেই জানটো
অ যেতিয়া বাঢ়ে পুৰা ৰাস্তালৈকে মানে মাত ৰাস্তালৈকে সমান হৈ যায়
এইবাৰ যাব লাগিব তক মাতিবিচোন পানী বাঢ়িলে ময়ো চাবলৈ যাম কিমান বাঢ়ে
দেখি মানে ভয় লাগি যায় বোলে একেবাৰে নামিবলৈকে এ আমাৰ বাইেনে কোন গৈছিলে দেই উ কৃষ্ণাবায় গৈছিলে নে কোনে গৈছিলে পানী বাঙোতে
হে
তাই বোলে ভয়তে ৰাস্তা পৰাা নাগামিলে আমাৰ মাটি মানে পুৰা বগা জানদ খুটি সমান পুৰা সুত বৈ আছে মানে এনেকে বাঢ়ে আৰু বাৰিষা যেতিয়া পানী আহে তেতিয়া বেছিকে বৰষুণ দি থাকিলে জেগা আহে তেতিয়া বাঢ়ি যায়
অ
আৰু জানৰ পাৰৰ মাট বিলাক চবেই গৈ যায় মানে বুৰ গুচি যায়
অঁ
আমাৰ মাটিতো খাৰটো প্ৰয়োজন ন আমাৰ সেইকাৰণে খেতি ভাল হয়
পানীতটো ক' পৰাই সিৰ সেইটো পানীতটো
সেইটো জানো সেইটো জান ক'ল বা সে নাজানো
বা এনেকুৱা ধুনীয়া লাগিছে নহয় বতাহ জাক মাৰি আছে যে ইয়াত
আমাৰ ফালেহে নাই অক মোৰ তাইফালে মৰা হলে
তহঁতৰ সেয়া মেৰত আৰু ক'ত বতা কিন, কোনফালৰ পৰা সোমাব?
আহে হ'লেও, মাৰে হ'লেও। অউ, মই বাৰতে ওলাইছো, এতিয়া‌ আমাৰ যোৱা হ'লে মজা বতা লাগিলে হয়।
আৰু পথাৰ ফালে ধুনীয়া বতাহ লাগিলে হয়, যোৱা হয়।
আহিছে অকমানকে, মানে মই চাউনটোয়ে শুনিছোঁ, কিন্তু ওচৰ পোৱায়ে নাই।
কি?
বতাহটো।
অ'।
আজি ৰাতিকে বৰষুণো দিব পাৰে।
নিদিয়ে ধেই কৰ বৰষুণ দিব, ডাৱৰ এচকলো নাই।
দিনত ইমান গৰম মাৰিছে ন' সেইকাৰণে দিওঁ দিব পাৰে ৰাতিকে। কাইলে উম, দি-দিয়ে যদি ভালেই হ'ব, কাইলৈ বোকা ৰুব যাম যে আমাৰ এইফালে বোকা দিলেই তহঁতৰ এইফালে দিছেনে নাই?
আমাক ক'ত বোকা? আমাৰ কঠীয়াই ঠিক হোৱা নাই।
উম, আৰুতে পানীও বাঢ়ি আছে ন?
উম। ঘৰৰ পিছফাল পাবহি, ঘৰতে সোমাব আৰু এনেকে বাঢ়ি থাকিলে।
উম, তহঁতৰ অসুবিধাই।
তহঁতৰে ভাল আৰু বাম‌ ফালে
উম। সেইটো হয়, বাৰু তে আমাক কোনো ফালৰ মানে, কোনো ফালৰ পৰা অসুবিধা নাই, পানীৰ ক্ষেত্ৰত।
আমাৰ এইফালে অ পানী পা বুলি কি কবি এই ছমাহ ভাল ছমাহ বেয়া মানে মানে এনেকুৱা মানে আমাৰ
বাৰিষা দিনখিনি মানে আও অসুবিধা আৰু চববাৰে
উম মানে এই পানীত পানীত টো নাহিলে গৰু ছাগলীৰ কাৰণে বহুত ভাল মানে গোটেই খাই থাকিবই পায় পানীটো আহিলেও এটা ভাল হয় মানে দল ঘাঁহ খিনি গজে নহ গৰু মানে গৰু ছাগলীকেইটা ভালো হয়
পানী গুচি যোৱাৰ পিছত
ছাগলীয়ে দল ঘাঁহ নাখায় নহয় গৰু হে খাই
গৰুৱে খাই গৰু মোৰ এগাল নহয় নেকি আমাৰ ফালে
অহ
একে হাতীপা বুলি একে বাঘ গৰু ভালুক চব ওলাই আমাৰ ফালে কাজিৰঙাই আমাৰ
উম মাজতে গড় এটা ওলাইছিলে
অ আৰু ওলাই থাকে হাতীবিলাকটো
হাতীটো বেছি ওলাই আক
উম সেইটো মানে এ ৰেগুলাৰ বুলি ক'ব লাগিব আৰু ধান হেৰি চিষ্টেমত সদায় আহে
এতিয়া বাৰিষা নাহে তো
বাৰিষাত নাহে মানে কাতি মাহৰ কাতি মাহত আহে
অ যেতিয়া ধান খাবলে আহে আমাৰ মাটিতো আহে ন। মানে আমাৰ জানক পাৰে পাৰে এনেকে যায়গে মানে।
খুব ক'ত থাকে?
অ বেলেগ পা আহে। কিন্তু আমাৰ মাটি হৈ যায়ে মানে অকবাৰ আমাৰ কিন্তু ধান চান নাখায় দেখোন নষ্ট নকৰেও।
তহঁতৰ ফালে গোটেই গাঁৱে চাৰিওফালে কোনফালে হাতী যায় কোন ফালেদি আহে?
এতিয়া জানৰ পাৰে পাৰে আহে ন জানৰ পাৰে পাৰে হৈ এতিয়া কলিয়খা থানৰ দলংখন সিফালে পায়গে।
সি কলৈ যায় গৈ সেয়া।
আমাৰ কৃষ্ণা বাহনতৰ সেইখনত জমা হৈ গৈ হে সিহঁতৰ বাহনি মৰাৰ পিছফালে এনেকে। তা পা বাৰতো বহুত মানে হাতী বিছনা বাৰতা এনেকে ঘৰৰ পা ভিডিঅ' কৰিছে। আগফালে পথাৰখনত যে
হম।
চাহখনৰ মানে অলপ দূৰলে আৰু জংঘলবিলাক আছে বাহনী মেৰা বিলাক আছে। একে কিমান জাক হাতি। ভিডিঅ কৰি দিছে আও তেতিয়া এটা হাতী থাকি গৈছিলে হে, হাতীতো মানে গাভিনীও হয় মাইকী হাতি তা পা ভৰিত থেৰি হ'ল কিবা জোং এডাল সোমালে।
উম।
তা পা জাকটোয়ে এৰি থৈ গুচি গ'ল এ তাৰ পিছত হে হাত তিজনী স কয় থিয়তি মানে সেই মানুহকে ঘৰতে আছে আও। ননেবা বৌ ঘৰ পিছালও থাকে ধৰ। আৰু মানুহ আছিল সিনতৰ ঘৰতো তপাও লেঙীয়াই ফুৰিছে ইমান কষ্ট পাই আছে খোজ কাঢ়িব পৰা নাই যে তাৰ নি নিজৰ গাটো এইটো কিমান ওজন ন।
হুম।
তাৰপৰা একে মানুহ বিলাক এতিয়া ভয়ও কৰিছে বেয়াও লাগে। এতিয়া যেনেকে লেঙেৰাই লেঙেৰাই খোজ কাঢ়ে। আৰু বনৰীয়া হাতীৰ বিশ্বাস নাই। মাৰি কৰি দিলে ধৰ তাৰ পা হেই এটা মানুহে সাহ কৰিলে আৰু তাৰপা পাতিও দিছে একেবাৰে বোলে।
অ'।
তাৰপা এইডাল ভৰিৰ পৰা উলিয়াই দিলে আৰু আও। সো
তোৰ নেটটোয়ে পোৱা নাই ভালকে আহা নাই মাতটো।
এতিয়াই গৈছে নে হেল্ল'।